হেল্ল'।
অহ, শুনিছোঁ।
অহ।
ভাল নে এ পিছফালে বহি আছোঁ। হি ইমান গৰম দিছে, আগ ভিতৰত থাকিবই নো
উম, ইমান গৰম।
উম।
ৰন্ধা বঢ়া কৰিলা।
অ', কৰিলো সোনকালে কৰি আজৰি হৈ পেলাই খাই বৈ লৈ পিছফালে বহি আছো হি ইমান ভিতৰত থাকিব নোৱাৰি গৰমত। অ', বহুত গৰম দিছে মানুহকে বেমাৰ হৈ গৈছে গৈ গৰম মৰমত।
অহ তোমালোকৰ ছোৱালী গৰম বন্ধ দিলে ন।
অ', গৰম বন্ধ দিলে। আছে ঘৰতে এতিয়া ন তাইো হেৰি উ বসন্ত ওলাইছে নেকি এনেকে মানে ধূপ ধূপ হৈ, হৈ গাত ওলাইছে যে। আজি পুৱা এ কি হৈছে বোলে মাজতে মানে এই বা ৰ ল'ৰাটোও হৈছে। ছিলে যে তেনেকে ধপ ওলাই গলগৈ বসন্ত হৈ গৈছে তেনেকুৱাই হৈছে। নে এনে সখজুতিহে হৈছে এতিয়া তাকে ধৰিব পৰা নাই।
প্ৰথমতে আই পাক পানী অকণ খুৱাই পেলাই তাৰপিছত এই হোমিও চিকিৎসা কৰা প্ৰথম
অহ, লগাও নোৱাৰিম নহয় ন সেইবিলাক হ'লে বসন্ত হ'লেগে
অ', আই পাক পানী খুৱাই পেলাই হোমিও হোমিও চিকিৎসা কৰা ভাল হ'ব।
অ', তাকে কৰিব লাগিব দেখিছোঁ যে মানে ভৰিত এটা ওলাইছে তেনেকে কাণত এটা ওলাইছে।
অ', অ', এই গৰমতে হৈছে বুজিছা এইবিলাক
অ', ই এদিনত হয়ে নাই তেনেকুৱা
হয় অ এতিয়া তোমালোকৰ বিয়া আলহী দুলহী গ'ল। খোৱা বোৱা কৰা নাই দিয়া
আলহি অ কালি আহ গোলাাপলী গৈ শেষল আৰু স এজনী আছে
অ',
কালি গ'ল। আজি বাৰু এয়া ট্ৰেইনিং আছে বোলে ছোৱালীজনী যাবলৈ মন নাছিল চিলে
অ', তাইকে খেলা লগ পাইছে আৰু
মো লগ থাকিব মন
মন
উম কাম আছে যে তোৰ কাৰণে ওলাও
আহ, আহ
আপোনাক ছোৱালীজনীক গৰম বন্ধ দিলে আহ আহ আছে হেৰি বসাজ । মাহৰত ধুনীয়াকে ঠাণ্ডা লাগি থাকে
তোমালোকৰ ব অ আহ
আগফালেো আহ বতাহ মাৰি থাকিম উ, আমাৰ চাই পিছফালৰ মানে চবৰ- আগ ভালে আহাকিল মানে তে অৱস্থা দিয়া হৈ যায়
অ', তাকেহে,
উম,
বন্ধত কৰ'ৰবাত ফুৰিবলৈ যাবা নে নোযোৱা?
গৰম । কালি মানে মাহীয়েকে ফোন কৰিছিলে যে পাহত যাওঁ ন গৈ আছে ত মাহে গম অফিচ দেওবাৰে বন্ধ থাকিম দেওবাৰে লৈ আহিবি যাম বুলি মানে কৈছে এ নগাঁও টাউনতে অলপ মানে পাৰ্কত ঘূৰা মে বুলি পেলাই কৈ থৈছে মানে তোক কালি এই বেংকতে কৰে এইচ ডি এফ হে বেংকত কৰি আছে
অ', তোমাৰ মাৰ ঘৰ ক'তনো?
মা ঘৰ মাকঘৰ হে হেৰি তিতাবৰত
অ', আমাৰ এইয় মাজুৱতি টাউন ই তাৰ পাৰা অ ', আমাৰ ওচ অ আমাৰ ওচৰতে আমাৰ গা গাওঁ খনৰ মূৰত মূৰক ফালৰ পৰা যাব লাগে ট্ৰেইনআলিটো ইফায় আৰু
অ', ওচৰতে নহলে উম আপুনি কৰ'বাত যাব ফুৰিবলৈ বন্ধত?
অ', মোৰ মাৰ ঘৰ বৰদোৱাত মই বৰদোৱালে যাম।
অ' চাব অ' চাবলগীয়া বস্তু আছে অ'।
উম, চাইছ
এনে মেলা চাব, অ' আমিও সেই প্ৰকল্পটো দেখাই নাই নহয় যাম যাম কাম কৰি আছোঁ। ডাঙৰ মেলা হয় নহয় চাই ভাল লাগে। উম, অ'। আপোনাৰ ভালেই নহ'লে দেখোন।
অ'। অ', অ'।
ভাল লাগে অ'।
ঘৰত আমিও যাওঁ, ভাদ মাহত নাম হৈ থাকে চাগে।
অ', অ', ভাদ মাহত দিনে ৰাতিয়ে একদম মানে নাম হৈয়ে থাকে।
অ', অ', আমি তেনেকে যাওঁ মাজে মাজে। কেতিয়াবা সময় মিলি আৰু এই মেলাত মানে যাওঁৱে আৰু চাবলৈ।
অ' যোৱা।
উম, যাওঁ।
অ'। তোমাৰ হাঁহ মুৰ্গীয়ে কণী পাৰিছে নে নাই পিছে?
অ' এই মুৰ্গী এজনীয়ে পাৰিছে।
উম।
হাঁহকেইটা নাই পৰা।
অ'।
সিহঁতে হেৰি নতুন ধান খালেগে হে বেছিকে পাৰে। আঘোণ মাহত অ' আঘোণ মাহৰ তেতিয়া নতুন ধানটো হয় তেতিয়া খালেগে মানে তেতিয়া কণীটো বেছিকে পাৰে আৰু।
অ' তোমালোকৰ পথাৰত, খেতি পথাৰ আছে।
অ' আছে। এইবাৰ, এইবাৰ খালি চিজনটো এতিয়া ৰুবলৈ পৰাই নাই বৰষুণ দিয়া নাই নহয়। ইমান ৰ'দ যিকণ বৰষুণ দিয়ে মানে পিছদিনা আকৌ ৰ'দ দি দিয়ে, পানী নহয় অ' মাটি ফাটি যায়। কিছুমানে ৰুইছে এতিয়া মেচিনৰ পানী দি দি। সেয়া ৰুইছে এতিয়া কি হ'ব ইমান ৰ'দ দিছে মেচিনৰ পানী দিওঁ কাম নাই মানে। শুকায় যায় অ', সেই ৰ'দত নেথাকে আৰু পানী মানে। খালি হেইবোৰৰ চিজনত হে পানী দি ঠাণ্ডা দিন যে তেতিয়া পানী দি পেলাই ধুনীয়াকে সেইটো, সেইটোৱেই মেচি মেচিনত পানী দিয়ে কৰা যায় কিন্তু, শালী চিজনত অ'। খালী চিজনত মানে মেচিন সেই পানী দি কাম নহয়গৈ। কাঢ়া ৰ'দ দিব, কাঢ়া ৰ'দ দিব। কিমান পানী দিব আপুনি। সেইটো কাৰণে ৰুব পৰাই নাই এতিয়া।
অ'।
এবিঘা মান ৰুই থৈ দিয়া আছে সেইয়া পানী নাই এতিয়া, ধান মানে জুই জ্বলি যোৱাৰ নিচিনা হৈ গৈছে গৈ।
অ'।
ভাল নহ'ব চাগে এইবাৰ ধান।
অ'।
এ।
যি ৰ'দ দিছে অ', বৰষুণ এজাক বহুত প্ৰয়োজন হৈছিল ন!
অ', এই যেতিয়া পৰিব একেবাৰে পথাৰ বগা হৈ যাব গৈ।
অ', তেনেকুৱাই হ'ব অ', নেৰা -নেপেৰাকে দিয়ে থাকিব।
তাকে।
উ।
ধান, ৰোৱা ধান ছাগে তল যায়।
অ'।
যোৱা বছৰ, আগৰ বছৰ তেনেকুৱা হৈছিল। অ'।
তোমাৰ যে কাপোৰ লগাইছিলা ওলাল নে নাই?
কাপোৰ এই, বিয়া বুলি পেলাই এই থাকিয়ে গ'ল। দুখন দু- দু খন আছিলে, সেইদুখন মানে এতিয়া বিয়া কেইদিনতে বন্ধ হৈ গ'ল বোৱা যে, আৰু এতিয়া ইমান গৰমত মই মানে ছালত যোৱাই নাই।
বৰ গৰম লাগে ন?
বতৰটো অলপ বোলো ঠাণ্ডা হ'লে তেতিয়াহে, কাপোৰ বম।
অ'।
উ। ইমান ইমান গৰমত নোৱাৰি, বৌহঁতৰ হেৰি ৰুমত ভিতৰতহে আছে শালখন। তাকে আৰু এই ইমান গৰমত নোৱাৰি। যোৱাই নাই মই সেইকাৰণে। পিছফালে আছে? অ', তাঁতবব, শালখন মোৰ ইয়াত ঘৰতে আছিলে। কিন্তু মানে সেই বৰষুণ পৰিলে দিগদাৰ হয় যে। সেইকাৰণে তাত ৰুমৰ ভিতৰতে কৰো, লোৱা হৈছে।
অ', সুবিধা হ'ব আও এতিয়া।
সুবিধা হ'ব।
উ।
এইকিখন ওলোৱাৰ পিছত মই চাদৰ লগাম বুলি ভাবি আছোঁ। ছিলো, কিন্তু ইমান গৰমত নোৱাৰিগৈ আৰু।
উ।
লপ ঠাণ্ডা দিনটো আহক, তেতিয়াহে লগাব লাগিব।
অ', তোমালোকৰ বাইদেউ ঘৰৰ ওচৰতে ন?
অ', বাইদেউ ঘৰ ওচৰতে।
অ', তোমালোকৰ বাইদেউজনীক মই দেখিছো নহয়।
পায়নে?
অ', পাওঁ এই তুলুৰ লগত এদিন গৈছিলো, তোমালোকৰ কোনোবা পৰিয়ালৰ মানুহ ঢুকাওঁতে গৈছিলো।
অ', অ'।
আৰু কেতিয়াবা মাজে মাজে দেখোঁ মই।
অ'। এ, আপোনালোকৰ তাৰ ওচৰতে নেকি মাজুগৰাকী। তেলীয়া গাঁৱত হে, অ', অ'।
মই ছোৱালীক স্কুললৈ অনা নিয়া কৰিলে দেখো। উ।
থাকে সি, এতিয়া ঘৰে মাটিয়ে কিনিলে যে। অ',
অ'।
অ'। অ'।
মই তোমাক সুধিছোঁ এনেকে বুলি কৈছে। অ' তেনেকে লগ পোৱা নাযায় আৰু। দেখা দেখি হয় কেতিয়াবা
অ'।
ছোৱালীজনী কি কৰি আছে তেতিয়াহ'লে?
ছোৱালীয়ে গা ধুই আছে দিয়া গৰমত। তাই উৎপাত লগাই আছে, ফুৰিবলৈ যায়, সেইফালে গৰমৰ চোতে এয়া।
তাকে বোলো বতৰটো অকন ঠাণ্ডা হওঁক। অ'।
অ'।
ইমান গৰমত ঘূৰি ফুৰা ভাল নহয় আৰু। বেমাৰ বেমাৰহে গুৰাই লোৱা হ'ব। আৰু জ্বৰটো হ'লে ওলা মোলা ভালোঁ নহয় নহয়। আমাৰ ওচৰতে মানুহ এজন, অ'। আমাৰ ওচৰতে এয়া হৈ আছে মানুহৰ জ্বৰ। ভাল নহয়, বেজি লৈছে, ঔষধ খাইছে।
অ' নাই ডক্টৰক দেখুৱাই এণ্টিবায়টিক নোখুৱোলৈকে ভাল নহয় বুজিছা? আমাৰ ল'ৰা টোৰ জ্বৰ হ'লে এসপ্তাহ দহ দিনৰ পিছতহে এতিয়া অকমান তাতো দুৰ্বলটো আছে এতিয়াও।
অ'।
এইবাৰ জ্বৰটো বৰ বেলেগ ধৰণে আহিছে।
হয় উ, উ, উম, বৰ বেলেগ ধৰণে হৈছে। হেই কৰোণা হোৱা নিচিনাকে হৈছেগৈ নেকি।
তাকেই। এতিয়াতো কৰোণা হোৱাহেঁতেন চব কৰোণা বুলিয়ে ক'লেহেঁতেন জ্বৰ হ'লেই ন'?
হয় হয়।
উম।
হব দিয়া ন'?
অ' হ'ব দিয়া, ৰাখা।